হেল্ল' অহ
হেল্ল' অ শুনিছো দিয়া শুনিছো।
অহ ভাল নে
অহ ভাল মানে এ অকণমান গাটো বেয়া কাহ এটা হৈছে গম পাইছানে বা এনে অ কাৰ হাতত ধৰিছে এ অকমান আগত মই থৰ পৰি গৈছিলো গতিকে ভাল বুলি নো কি ক'ম এতিয়া। মানে কাঢ়িলে তোমাৰ কি কম আৰু কালি ৰাতিডাল এনেকে কাঢ়ে ধৰিছে ঔষধ ও খাই আছো বিশ্বাস কৰিবা ওপৰলৈ মোৰ কৰি শুবই নোৱাৰো মই।
আপুনি এটা কাম কৰিবচোন এই গাৰুটো অকন ওখকে ল'বচোন
সেহে ৰাতি আছো
অহ মানে গাৰুতটো ওখকে ল'লে কি কি
ডিঙিত মিঠাতেল লৈছো ত কোৱা,
ম বতৰ কেনেকুৱা?
বতৰটো বিৰাট গপনি। বতৰো ধৰি আছে পিছে পৰিব লাগে।
শাত লাগিব হৈছে নহয় লাহে ধীৰে
অ' তুমি কওঁতেহে মই সাত চোৱাই নাই আছো আছে বাৰু পঞ্জিকা মোৰ কেই তাৰিখ আহাৰতহে লাগে?
অ 'জেঠ মাহ অ' হ'লেও মই সুধিছো! কাৰণ বতৰৰ ভৰসা নাই যে।
ইমান আগতীয়াকৈ ধুই নথও নহয়। এ ইমানো মানা নহয় মানে তথা তথাপিতো মানে নিয়মটো কৰো আৰু আগতে দেউতাহঁতে মাহঁতে মানি গৈছে যেতিয়া আমি শাহু বুঢীহঁতে মানি গৈছে গতিকে নিয়মটো কৰো তেওঁলোকে মানি যোৱা কাৰণে। উম কিন্তু উম কামাখ্যা দেৱী কামাখ্যা খামাৰ পূজা হয় আচলতে গতিকে
আপোনিতো তালৈ গৈছে ন মই নাই যোৱা জানানে মোৰ যোৱা সৌভাগ্য কন হোৱা নাই। যাম যাম বুলি ভাবি মনতে আছোহে!
অৱশ্যে অৱশ্যে তেওঁ মাতিব লাগিব গম
মাতিব লাগিব মাতিব লাগিব লাগিব এতিয়া মোৰ মানে এটা কথা শুনিহে বেছি ভয় লাগিছে যে সিদিনাখনো মোক ক'লে মানে। আ এই আমাৰ খুৰী এগৰাকী গৈছিলে বা খুৰী ছোৱালীজনীও গৈছিলে। তালে বোলে উ মানে ইমানেই ভিৰ মই ভিডিঅ'ও দেখিছো। মানে মাক দৰ্শন কৰিব গলে এ মানে কেইটা বজাত গৈছে গম পাই ৰাতিপুৱা পাঁচটা নে ছয়টাত গৈছে দুটা বজাত নাহয় দুটা নে তিনটা বজাত দৰ্শন
ৰাতিপুৱা চাৰিটাৰ পৰা লাইনত থিয় হয় মানুহ বি বিশ্বাস কৰিবানে! ৰাতিপুৱা চাৰিটা উম চাৰিটাৰ পৰা থিয় হয় হেৰি কৰে আমি আকৌ মানে গ'লো হয় কিন্তু ৰাতিপুৱাতে গৈছো বাৰু খুব সোনকালতে। টিকেট ত আগতীয়াককৌ অনলাইনতে বুকিং কৰিব পাৰি নহয় জেগাটো হেৰি কৰি টিকেটটো কৰি
এই টিকেট আপোনালোকে যেটো টিকেট কাটিছিলে টি টিকেটৰ মতে হয় ন নে কি মানে টিকেটৰ মতে লাইন ধৰি দিয়া নে আপুনি যদি সোনকালে কাটে সোনকালে সোমাব পাৰে তেনেকুৱা নেকি?
নহ তুমি জেনেৰেলতো সোনকালে পেলাই সোনকালে সোমাব পাৰিবা কিন্তু ভি আই পি টিকেট বুলি থাকে। থাকিলেও মানে কি জানা বহুত মানুহ নহয় আমি যোনদিনা সেইদিনা গৈছিলো অলপতে এ বহুত মানুহ যেতিয়া মানে সেই তো কোনে কাক লুটিবলৈ মানুহ বেছি হলে সেইটো হ হৈ বাৰু কষ্ট আমাৰ সন্ধিয়া লাগিব। সেই ৰাতিপুৱাৰ পৰা কে ভি আই পি টিকেট কৰিও সন্ধিয়া লাগিছে মানে কিমান মানুহ হব তুল ভাবি লোৱাচোন তুমি। হ'লেও মানে তেওঁ দৰ্শনতটো দি থৈ আহিলে মনো ভাল লাগিল বহু দিনৰ পৰা ভাবি আছ ছিলো।
কিন্তু গৈ আকৌ দৰ্শন নকৰিলেতো মনটো ভাল নালাগিব।
নোখোৱা নোবোৱাকে আৰু যিমান কষ্ট হওক মানে দৰ্শনটো কৰিয়ে যাম আৰু।
আপোন এনেও বোলে জেনেৰেলত টো বহি থাকিবলৈ জেগা আছে হয়নে?
আছে জেগা। অ গৰম দিনত দেখোন কচ টো হয় দেই। কষ্ট হয় মানে জেগাত টো ভিতৰৰ লাইন পতা জেগাতো অকনমান চেপা চেপ চুটিটো। গতিকে অলপ বয়সস্থ মানুহ হ'লে। বা তেওঁলোকৰ কাৰণে অকমান অসুবিধা হব কিন
আৰু এনো ল'ৰা ছোৱালীক লৈ গলো যোৱা ব জেগা নহয়
নহয় নহয় নহয়। সেইটো কথা হয়।
উহু হেল্ল'
অঅঅ কোনে ভামিছিলে?
এ নহয় নহয় এই আমাৰ দাদাৰ ছোৱালী জনী আছে যে
অ অ অ এ ল'ৰা ছোৱালী থাকিলে আমনি থাকে এয়া ঘৰত।
অ মানে ভাত খাই কাম খিনি কৰি আছে যে বৌয়ে সেইটো কাৰণে ম মোৰ ওচৰতে শুই আছিলে মানে
অ তাই কিবা সপোন দেখিলে চাগে। লৰা ছোৱালী সপোন দেখে নহয় সপোনতে কান্দি দিয়ে আকৌ কনি যায়
অ তাৰপিছত এতিয়া মানে তাৰপিছত মই তাকে মানে আমাৰ দাদাইও কৈছিলে যোৱা কথা। ইটা কেচ পোৱালৈতো তালৈ যাব নোৱাৰে।
কেঁচুৱ লৈও পাৰিবা তোমালোকৰ তাৰ পৰাতো বেছি দূৰ হব গতিকে এটা কাম কৰিব পাৰা। এ ওচৰতে লজ বহুত আছে বহুত হোটেল আছে চকা? লজিং উ বহুত আছে উম থাক থাকিব পাৰিবা ভালৰ পৰা বেয়া তোমাৰ কমৰ পৰা বেছিলৈকে আছে আৰু ল'ৰা ছোৱালী থাকিব পৰাও আছে গতিকে তাত ধুনীয়া ক তোমালোকে ৰেষ্ট চেষ্ট লৈ ৰাতিটো তেতিয়া ৰাতিপুৱাতে তোমালোকে লাইন যদি পাতা তেতিয়া খুব সোনকালৰ তোমালোকে আজৰি হৈ অ ৰাতি গৈ তোমালে গুচি যাব পাৰিবা টিকেটটো কৰি
ন সেইটো হয় বাৰু নহয় মই এটা কথা ভাবিছিলো আমি মানে ধৰক এ বৌহত মাহত যাব অ কেঁচুৱা ৰ বৌহতো যদি ভাবে যে মই ৰাখিম ৰাখিব বুলি বা মা হঁতে কোনোবাই ৰাখ হে বুলি
উম
ৰাখি যোনে দৰ্শন কৰিব বিচাৰে আগতীয়াকে গৈ ৰখি থাকিলেই হ'ল এতিয়া খোলে বোলে নটা বজাতহে খোলা হয় নে।
নহয় লাইনটো কাটি থাকে সোনকালে খোলে
মানে মন্দিৰৰ দুৱাৰ
অ দুৱাৰ মন্দিৰ দুৱাৰতটো অ নটামান বজাত খোলো হয়
যদি নটাত খোলে আপুনি যদি চাৰিটা বজাত। থাকে চাৰিটা বজাৰ পনো আপুনি নটালৈকে কি কৰি থাকিব। থানাই।
আৰু আগত ৰখি থকা মানুহখিনিয়ে টো এনেও যাব বিচাৰিবই আগত।
বিচাৰিব বিচাৰিব
আৰু মানে সঁচা কথা কব গলে আপুনি চাৰিটা বজাত যাব তাত লাইন পাতিব লগা হলে আপুনি তিনটাতে গৈ গা ধুব লাগিব।
অ। সেইকাৰণে কৈছো মই ৰুম এটা ললে তেতিয়া আমাকো এই ভি আই পি টিকেট টো কৰি থোৱা কাৰণে তাৰ মানে আমি ইয়াৰ পৰা নটা মানত গৈ ঘৰৰ পৰা আমি নটা মানত নহয় দিয়া কিবা হে কৈছো দচটাত মানে দচটাত পুৰা আমি তাৰ গেট সোমালোগৈ ভিতৰত।
তেতিয়া আপুনি মানুহ কিমান দেখিছে?
আমি চাওঁতে টো ব - অগনন মানুহ। অকনমান মানুহ তাৰপিছত আমাক সেই এটা হেৰি ৰুম আছে তাত ভি আই পিৰ টিকেট কাটা খিনি বহুৱাই থৈ দিয়ে ধুনীয়াকে। এই জেনেৰেল থাকে - থাকে এইখিনি মানুহ ওলাই দিয়া পাছত ছত বা লৈ লৈ যাব আৰু খুলি দিব আৰু এইটো ৰুম- ৰুম খুলি দিব তালৈ যোৱা, সেইটো ৰুম খুলি দিব তালৈ যোৱা, এনেকে ৰুমে ৰুম এ চিষ্টেমটো। ভি আই পি খিনি কথা কৈছো। দেই। তাৰপিছতে মেইন তেওঁ উ - উ মানে মনি ভাগ তাত হ'ব গৈ লাগিব লাইনত। ভিতৰত সুমুৱাই দিব।
কিন্তু তাত চাগে হেৰি মানুহ মই-মই জনাত মানে মই যোৱা নাই বাৰু হ'লেও তাত চাগে সেই সোমোৱাবলে মানুহে আপুনিতো ভি আই পি টিকেট কৰিলে, ভি আই পি টিকেট নকৰা মানুহে এনে যদি আগতীয়াকে সোমাব বিচাৰে কাৰোবাক পইচা চইচা দি দালাল সোমাইগে ছাগে আগতীয়াকে
পাণ্ডা - পাণ্ডা থাকে পাণ্ডা।
তেওঁলোকক কিমান দিব লাগে?
এজনৰ পাঁচশ এটকাকো লয়।
নহয় আগতীয়াকে সোমাবলৈ হলে? তেওঁ কিমান আগতীয়াকে সোমোৱাব পাৰে নো?
আগতীয়াকৈ বুলি নহয় যিখিনি ভি আই পি টিকেট কৰি থাকে তেওঁলোকৰ মাজতে তোমাক সোমাই দিব। এতিয়া ভি আই পি টিকেটৰ মানুহ যদি বোলে এহেজাৰ আছে তুমি সেই এহেজাৰৰ লগতে চামিল হব লাগিব। তোমাক আগতীয়াকৈ তেনেকে নিদিয়ে তাৰমানে বুজা নাই?
বছা
ত খিনি মানুহ আৰু ধৰা আমাৰ ভাৰতবৰ্ষৰ ভিতৰত চাগে। মা কামাখ্যা মন্দিৰতো ইয়াতে আছে নেকি চাগে নে কি আৰু কৰ'ৰবাত আছে জানো মই জানাত।
নাই, নাই
গতিকে গোটেই ভাৰতবৰ্ষৰ মানুহ আহে তুমি চিন্তা কৰা। গোটেই ভাৰতবৰ্ষ আমি যোৱাৰ দিনাত কোন অসমীয়া ফেমিলি আমি দু আমি। তেয়ে মইয়ে অসমীয়া আমি অসমীয়া পৰিয়াল আমাৰ আশে-পাশে যিমান আছে ইফালে বহিছে মানে হেৰি উৰিষ্যাৰ পৰা গৈছে উত্তৰাখণ্ডৰ পৰা আহিছে ইউ পি পৰা আহিছে।
বহুত দৰকাৰ-দৰকাৰ এতিয়াতো চাপৰ পিছতোতো আৰু মানুহ আহিব।
অ সাতটা বছত বহুত হয়। হিমাচল হিমাচল কিমান?
মোৰ মতে মোৰ মতে কি কৰিব লাগে জানে। এই সাতৰ পিছত মানে হাত হৈ যোৱাৰ পিছত অলপ দিনৰ তাত পিছত হৈ যোৱা অলপ দিনৰ পিছত যাব লাগে তেতিয়া হয়তো যিখিনি মানুহ আহিম বুলি থাকে সাতৰ পিছতে লগালগ আহে। তাৰপিছত অকণ ভিটো পাই চাগে ন?
উ কমিব দা এতিয়া অলপ কমে আৰু।
অ কৰিব পাৰে। ভিৰ কমা মানেওনো কি আৰু তেতিয়াও যথেষ্ট ভিৰ হব। আমি তিনি ঘন্টা চাৰি ঘন্টা হাতত লৈ যোৱাই ভাল আৰু।
তাৰ মানে কি জানা আমাৰ অসমৰ মানুহে ইমান যোৱা নাই এতিয়া মোৰ হিমাচলৰ মানুহ গৰাকীয়ে মোৰ আগত। লাইনত থকা মানুহ ছাগে। সুধিলে আপুনি আগত আহিছে। আহিছে নে নাই ঘৰৰ কত ওপৰত কি কথা। তেতিয়া মই কওঁতে অসমৰে বুলি গম পালে কৈছে আপুনি অসমৰে হৈ আজিহে আহিছে তেওঁতো হিমাচলৰ পৰা আহিছে ন। সেই তেনেকুৱা কথা। তেওঁলোকে ৰাতি কেইটা বজাত? পাইছেহি প্ৰায় লগালগ হোটেলত ৰুম লৈ গা ধুই চিধা লাইনতহে গৈছে। পাণ্ডাক পইচা দিছে। পইচা দি ভি আই পি লাইনত সোমোৱাই দিছে তেওঁলোকক।
এনেও ক কামাখ্যাৰ কথাটোতো বহুত বহুত মানুহে। আপুনি ইন্টাৰভিউতটো চাব পাৰে কৈ থাকে।
উম গতিকেে মানে কি কম আৰু অচ চাগে অকমান সেইকণ সৌভাগ্য হ'ল তেওঁ সেই ভাগ দেখি দৰ্শন কৰি আহিবলৈ ভৱিষ্যতে ভাবিছো অকমান সেইদিনাখন খুব ৰাতি হৈ গ'ল আৰু মোৰ মূৰৰ বিষ হ'
মূৰৰ বিষ আপুনি পিছত যোৱাহেতেনো হ'লহেতেন কাৰণ আপুনি লঘোনেে বুকে আছে যে
তাকে ভাবিছো ভাল সুস্থ অৱস্থাত মানে একেবাৰে ধুনীয়াকে দৰ্শন কৰিবলৈ মন আছিলে ভালকে দৰ্শন কৰিছো বাৰু কিন্তু মই আৰু এদিন যাবলৈ ইচ্ছাতটো মোৰ থাকি গ'ল কিন্তু তাকে আমাৰ এওঁক কৰওঁতে মানুহজনক কৰওঁতে কৈছে যাম দিয়া আকৌ এদিন যাম বাৰু থকাকৈ যাম দিয়া নহ'লে এ ৰাতি ৰাতিপুৱা তিম তাতে লাইন পাতিম দিয়া
ঠিকে আছে দিয়ক
অকে আহ
সেই বোলো হ'ব আৰু ন মই
অ দিয়া দিয়া ৰাখিছো দিয়া ন বহুত সময় পাতিলো অ হ'ব দিয়া হ'ব দিয়া